হেল্ল'! কি কৰি আছ?
আছো এনে। তই?
মাংস বনাই আছো।
অ'।
খাবি নি আহ।
মাংস খাবি নে?
মাংস বনাই আছো মাংস বৰষুণ দি আছে নাই ঠাণ্ডা বতৰ মাংস।
অ'।
খাৱ যদি আহি জা ঐ তোক সেইকাৰণে মাতিছো খাৱ যদি আহিজা।
খাবলৈ পাৰিলে তই নামাত এনে মাতিবি।
অ' এতিয়া গুচি আহো তই বাদ দে বৰত দিয়া চৰত দিয়া। ইমান টেষ্টিকে মাংস বনাইছোঁ। আহিবা বনে খালো। আহিলে নাই? এ নেটৱৰ্ক পোৱা নাই কি কৈছ? নেটৱৰ্ক পোৱা নাই কি হল?
শুনিছা নাই এতিয়া শুনিছনে নাই।
অ'।
মানুহ মাতি পেলাই গৈছিলে হেৰিয়তে তিটি মেলি ওলাইছে হি।
অ', ভাত খালি নে কি? ব ন এবাৰ খালি নেকি
নাই খোৱা ৰৈ আছোঁ।
কালে?
মানুহতোলে।
অ', অ'। অ', আহি পাও পোৱাহিয়ে নাই নে কি?
এ পাছেহি বৰষুণ ৰৈ আছিলে এতিয়া উপায় নাই গুচি আহিলে গোটেই মানুহ তিতি মেলি ওলাইছেহি।
অ', গা ধুই দিব লাগিব নহ'লে পানী লাগিব।
আমাৰ ঘৰও এতিয়া চবেই খাই আছে মোলে ফটোহে দিছে।
অ', মই ফটো এখন দিম ৰহ।
এচ নালাগে নালাগে মোক ফটো দিব নালাগে।
কেলে।
এনেই।
এতিয়া মই মাংস তেচ কৰি আছোঁ
চব তেনেকো আৰু।
কেনেকুৱা।
তেনেকুৱাই আৰু চব।
উম।
উম।
উম।
মাহঁতে কি কৰিছে?
মা এনে শুই আছে।
তই বনাইছ মা বহি বহি শুই শুই খাবহে লাগে।
এ পথাৰৰ পৰা সি ভাগৰ লাগিছে সেইকাৰণে শুই আছে।
অ'। ল'ৰা এটাই ষ্টেটাচ দিছে শুনিবি দেই।
হা
ল'ৰা এটাই ষ্টেটাচ দিছে।
অ'।
অহা বছৰ জুলাই মাহত শ্বিলং যাম কোনোবা যা যাব যদি ওলাব।
তাপা।
অহা বছৰ যাব।
অহা বছৰ এবছৰ নাযায়।
নাযায় অহা বছৰ যাব।
আহে কিন্তু ভতটোৱা দেই।
কি কৈছ?
আহ ভদ্ৰা কিছুমান আছে। আছে আকৌ তেনেকুৱা শুনিছো, এ এইফালে বহুত ডাঙৰ বৰষুণ দিছে আমাৰ ঘৰ ফালে।
আমাৰ ইয়াতো দি আছে এতিয়া অকমান কমিছে আগতে ডাঙকে দিছিলে এতিয়া অলপ কমিছে আও।
অ হয় হয় বৰষুণ দিয়ে আহে।
অ।
বৰ ডাঙৰকে আহিছে বৰষুণ।
উম বৰষুণটো ইমান পতককে আহিলে
অ।
মায়ে শুই আছে মই মাংস টেস্ত কৰি আছো মায়ে হাহি পেলাই চাই আছেহি।
আহ?
মায়ে শুই আছিলে, মই বোলো মাংস টেষ্ট কৰি আছো মায়ে আহি পিনে চাই আছেহি।
অ মা তাকে মা খুব আৰু মা একদম জীয়েকে বনাই বনাই দিছে। খাবহে লাগে। এ ৰুটি বনাই দিয়ে, অময়া সুখত আছে আও।
মই তাকে আজি কৈছো বেলেগৰ বোলো ল'ৰা ছোৱালীৰ ঘৰলে আহিলে বোলো হেই এ সুখত বোলো ভাত পানী বনাই খোৱাই, আমাৰ এ ঘৰলে আহিলেও ভাত পানী অ বনাব লাগে। উম বাহিৰত থাকিলেও ভাত বনাব লাগে বোলো।
অ। তোৰ বনাই থকাই কাম আও।
বনাই থকাই কাম মোৰ, জীৱনটো মোৰ কপালতে ভাত লিখা বুলি লিখি থৈ লিখি গৈছে নেকি ভগৱানে?
অঁ। আমাৰও ভাতকেইটা খাই লোৱাই ভাল আছিলে মানে অথনিতে বনালো যে ঠাণ্ডাই হল নেকি ঠিক নাই।
ঠাণ্ডা হ'ল বত বদিয়া ভাত আক ঠাণ্ডা হলে খাবলে বেয়া।
উম। ঠাণ্ডাই হ'ল নেকি?
কিন্তু বতিয়া ভাত খালে আক চাহ চেহেৰা পাতি ভাল হয় আক কিছুমানৰ।
অঁ খাব পাৰিলে আও, মই এনেই ভাত দিতা বৰতিয়াই খাব পাৰো, কিন্তু এনেই পিঠা গুৰি চিঠা গুৰি বিলাক খাব নোৱাৰোঁ।
মই বদিয়া ভাত খাব নোৱাৰো দেই, মই আলু পিটিকা খুব বেছি বদিয়া ভাত তিনদিন বা দুদিন খাব পাৰিম আও তাত কে আৰু নোৱাও আও মই।
মই আকৌ ঔ আলু পিটিকা খাই ভালেই পাওঁ পাচলি নাখাও যে আলুটো খাইও যে।
আলু খাৱহে খাও তাকে শকতহে নহ তই।
এইটোৱেই।
উ বেলেগে ক মানুহে এতিয়া আলু খালে শকত হয়, মেগী খালে শকত হয়, ফাষ্টফুড খালে শকত হয়। কিন্তু যোন খোৱাবিলাকে দেখোন খায়ে থাকে সেইবিলাক কেলে শকত নহয়?
সেইটোৱে মই দেখোন এতিয়া ফাষ্ট ফুড কলেজলে গলে কিমান খাওঁ।
অ এইবোৰ শকত শকতেই, খোৱাৰ লগত একো কথা নাই মানুহ বিলাকে অকমান বেছিয়ে কয়।
অ এইটো শকত মানে যন শকত হবলগীয়া থাকে হয়েই এনেই মানে খোৱাৰ লগৰ কথা নাই, মই সেইটো গম পালো। তেনেহ'লে এতিয়া ফাষ্ট ফুড খাই থাকো। ভাত এনে এসোপা এসোপাকে খাব নোৱাৰো, এনে ফাষ্ট ফুড ধৰি লওক বহুত খাওঁ দেখুন। এ চিপ চিপচৰ পৰা ধৰি লৈ চাওমিন-ঠাওমিন এনেকে কিবা কিবি ঢেৰ খাওঁ।
উম' মই কিবা এতিয়া খোৱা নহয় ন। ফাষ্ট ফুড, মই ইমান ফাষ্ট ফুডো নাখাওঁ। হ'ল কিবা হ'ব শকত মানে ইমান শকত মানুহে কয় ফাষ্ট ফুড খায় পিনে শকত হৈছ, মইনো ক'ত মই ইমান খাওঁ মই এ ফাষ্ট ফুড মানে সদায় নাখাওঁ, এসপ্তাহত এদিন হ'লেও খাওঁ আৰু।
অ'
মই তেনেকুৱা মোক এতিয়া হেৰিয়ে খাবলে নিদিয়ে, মাহত হেনো মই এদিনহে খাব লাগিব। তে বেমাৰো হৈ আছা যে।
অ'
সেইটো কাৰণে মই হেনো এমাহত এদিনহে খাব লাগিব।
তাকেহে
মানুহ মাতিবলৈ ওলাই আহিছে, মোক কৈছে চিনেমাখনকে চাই আহোঁগৈ অ'।
চিনেমা চাবলৈ মোকো লগ ধৰি আছে ধন দাই, মই বোলো যাম ৰ।
মই চুপা চুপি খন চালোগে।
মই চিনেমা আজি আজিলৈকে চিনেমা চাইয়ে পোৱা নাই। এইবাৰ মায়া মায়াৰ লগত চাবলৈ গৈছিলোঁ নহয় ধৰা পৰিলোঁ।
সেইটো মই গম পাওঁ নহয়, তই যে মোক যে ফাঁকীকে কৈছিলি অকল দুটাইহে চিনেমা হ'লত চাবলৈ যাব পাৰে বুলি।
কেতিয়া?
সেই তিন হেৰি মানৰ আগতে
নহয় এইটো বেছি দিন হোৱাই নাই ফচা। এবছৰ মান হৈছে।
অ'
মানুহজনৰ কলেজলৈ যোৱা বাছতহে।
অ' অ'।
তাৰ আগত নহয় মই চিনেমা চাই আজিলৈকে পোৱা নাই, এদিনে গৈছিলোঁ তাতে ফচিলোৱে তাৰপিছত এ যাম যামকে মানে মই এতিয়া চিনেমা চাই আজিলৈকে চিনেমা হলে দেখি পোৱা নাই। নাপালো, আধা ৰাস্ততে ফোন আহিলে দাদাই ফোন কৰিলে গুচি আহিলোঁ।
অ' বাকী এতিয়া সেইবিলাক চব ঠিকে আছে নহয়।
এইবিলাক খবৰ-খাতি নাই বহুত দিন হৈ গ'ল।
অ' তেতিয়া ভাল হ'লগে আৰু।
অ
টেনশন ল'বলগীয়া নাই আৰু।
টেনশন ল'বলগীয়া নাই, হ'লেও মাজে-মাজে আৰু উকাই মোৰ ভাগৰ।
আমাৰ ইয়াত মধুৰিআম বিলাক ইমান লাগিছে। তাকে খাবলে মান
আমাৰ-আমাৰ এই মধুৰিআম নাখাওঁ দেই, মোৰ মধুৰিআম খালে মানে মোৰ কিবা এটা হয়। আমাৰ গছজোপা চকলেট মধুৰিআম খাই পাইছে নাই, চকলেট মধুৰিআমটো।
নাই এ এদিন খাই আছিলোঁ, এনে খায় পোৱা নাই তেনেকে।
ভিতৰতো যে ৰঙা ৰঙা অ ভিতৰতো যে ৰঙা ৰঙা তেনেকুৱা আমাৰ ঘৰত গছ এজোপা আছে
পাইছো পাইছো
আমাৰ গছজোপা হৈছে নহয় এতিয়া এবাৰ এবছৰ এটা লাগিছে নেক্সট বছৰ পৰা লাগিব চাগে
অ
এটা লাগিছে অকল
মই এতিয়া ঘৰলে যোৱালে তই আকৌ তালেকে যাবিগে কলেজলেকে যাবিগে
তাকে অ লগ নাপামেই চাগে মই বোলো থকাকে এদিন মাতিম
তইতো এক তাৰিখে যাবিয়ে
এক তাৰিখে নাজাও তিনি চাৰি তাৰিখ মানে যাম।
অ
এই কাম আছে অলপ এক তাৰিখে নাজাও
মোৰ আকৌ সেইকেইদিনলে যাবলৈও নহ'ন অসুবিধা হবই লগীয়া হ'বগে
বটেবাতে গুচি আ, আক একো নহয়
নাই মই বৈতিয়া শেষ হলে যামেই একৈশ বাইশ তাৰিখ মানে
তেতিয়া থাকিমেই চোন
আহ
বৈতীয়া এডাই হ'বই চোন কেইদিন আছে ন আজি বাৰ তাৰিখ হৈছে হে
এই বাইশ তাৰিখ একৈশ বাইশ তাৰিখ মানেহে আদা হ'ব এতিয়া মই আমাৰ ঘৰলে বৈতীয়া গাই কলা
তাৰিখে আহিলও পাঁচ দিনত ৰলো তো প্ৰথমেই দেখোন
অ আৰু সেই আমাক এতিয়া মানে ঘৰলে বৈতিয়া গাৰত গ'লে আমাৰ ঘৰতো চোৱা খেদিব লাগিব মোৰ গাত চোৱাটো আছে যে
হয়
এতিয়াও এতিয়া গুপ্ত সিঙী বিয়া দিলে তাৰ হৈ নাথাকে ইয়াৰহে হয় গম পাইছা নাই সচাকে সেইকণ সময়ত সেইকণ সময়ত বহুত বেয়া লাগে আকৌ
বেয়া লাগে মই নাইয়ে দেখা আজিলৈকে বিয়াই দেখা নাই
ম বিয়াতে তই থাক থাকিব পাৰিলেহেতেন সেয়াহে হ'ল
সেয়াহে হ'ল মোৰ এই তেজখোৱা বিলাকৰ পৰা শান্তি নাই নহয় ইমান আশা কৰি পিনে গ'লো মোৰ ঘৰতে পৰিশমিতা বৰশী আছে এইপিনে আকৌ সেইখনহে হ'লগে
নেলপলিচ লগাব পাই নাই জানো বৰটীয়াত
আৱৈ কেলে নোৱাৰে ব নখ কাটিবহে নোৱাই
তাকে মোৰ নখ দুটাৰ মানে ফাটি ফাটি গ'ল
অ পলিছ থকা সে সে ন আৱৈ' সেন্দু লগাব টো চাগে পাগলী দেই তই সেন্দু লগাব পাৰে যদি নকপালিছ কালে নোৱাৰে বাও খালি ন কাটিব নোৱাৰে কিন্তু কাটেও আজিকালি ইমান নিয়ম মানি থাকিব নোৱাৰি নহয় নক চক মানে যোন হেৰি যোনটো খৰি দিয়ে তে সেইটোৱে নক চক কাটিব নোৱা নোৱাৰে অ কিন্তু বেলেগে পায় পায়
পাপা গ'ল নেকি ডিউটিলে
পাপা গ'ল ভিজিলেই চাগে এতিয়া বৰষুণৰ ইমান ডাঙৰ বৰষুণ দিছে অকল দেউতা হতন মানে নাই দেখা বহুত দিন হ'ল মাকহে এদিন দেখিছিলো দূৰৰ পৰা বহুত হেৰি বজাৰ বাবাটো শুইছে বাহত বিয়া পা অহাই নাই নি
বাহঁত অহা নাই বাহঁত পূজাতহে আহিব চাগে।
অ এবা পূজা ক'ত চবি?
উম
এবাৰ পূজা ক'ত চাবি ওৱ
পূজা ক'ত চাম জানা আমি বাহঁতৰ ঘৰলে যাম বুলি ভাবি আছো গ'লে কাজিৰঙাত এদিন থাকিম তাৰ পৰা বাহঁতৰ ঘৰলে যাম তেনেকে ভাবি আছো ইমান পূজা চোৱা কথাটো ভাবি থকা নাই।
অ
এতিয়া যোৱা কথা আছিলে এতিয়া যাবলে নাপাওঁ যে।
তাকেহে
পূজাতে গৈ এদিন বোলো কাজিৰঙাত থাকিম তাৰ পিছত এ বাহঁতৰ ঘৰত দুদিন থাকি- ম বুলি ভাবি আছো তাই হোম ষ্টে আছে ন
ৱাহ তাকে এতিয়া আকৌ চোৱালত যাব নোৱাৰো নহয়।
অ এনে বাহঁতৰ ঘলে আমি ফুৰিবলে শ্বিলং যাম বুলি ভাবি আছিলো।
উম
এতিয়া এইখনে হ'ল আৰু তোৰ বন্ধ নাপাই তেতিয়া গ'ল আৰু
আৰু বন্ধ নাপাবই নহয় পূজাতহে পাব পূজাতনো কেইদিন বন্ধ পাব। অ এতিয়া ব এতিয়া অলপ বা বৰতিয়ানো এতিয়াও লাগিব লাগে নে বাৰু হয় নাই বাৰু
তাকেহে মানুহজন ভাল হৈয়ে আছিলে।
তাকে এতিয়ানো বৰ দিয়াত লাগিব লাগে নে নতুন কইনা হা
অ ইয়াত হেনো নতুনকে বিয়া পাতিলে এজন হেনো যায়েই।
কলৈ যায়।
মৰে মানে